হেল্ল অঁ অঁ কোৱা।
কি কৰি আছে তুমি?
একো কৰা নাই ইফালে ৰাস্তা দে ফুৰি আছো এনে। এইটো সময়ত ৰাস্তাৰে ওলালে ভাল লাগে ন, মই আৰু মোৰ ফ্ৰেণ্ড আ নহয় মই আৰু মোৰ ফ্ৰেণ্ড এটাই এনেই ৰাস্তাৰে খোজ কাঢ়ি আছো। অ এই দোকানত এটা যাম আৰু ইফালে অলপ কিবা খায় চাই ঘূৰি আহিম আৰু।
হয় নেকি? অঁ মই কিবা এনে বহি আছো।
অ চাহ খাইছে? মই চাহ খায় এ ওলালো আৰু মানে ফ্ৰেণ্ডৰ লগত চাওঁ ইফালে দোকান চোকান আছে তাতে যায় কিবা চাওমিন ম'ম' এইবিলাক চাও পখী চকৰি খাম আৰু, বহুত দিন হ'ল মান অ বহুত দিন হ'ল খোৱা নাই আৰু, এনেই খাব মন যায় আৰু কেতিয়াবা। বহুত দিনৰ পৰা ভাবি আছো খাম বুলি।
অ অ অ খাব মন যায় না আৰু কি কৰিম।
ঘৰত থাকিলে তো ডেইলিয়ে খাব পাৰিলো হয় কিন্তু ইয়াতে খাব নোৱাৰি না ডেইলি মানে এনেও হোষ্ট ষ্টেলত দিয়ে দিয়াখিনি আৰু পিছতো আৰু বাহিৰত অলপ কিবা খাব মন যায় বিৰিয়ানী চানী এইবিলাক অঁ।
ফ্ৰাইড ৰাইজ এইবিলাক খাব মন যায়।
অ আউটিং যোৱা নাই নেকি মানে অলপমান ফুৰিবলৈ।
আজি মানে আজিতো ক্লাছে আছিল ন ক্লাছৰ পিছত এনেই এনেই শুই থাকিলো, প্ৰে কৰিলো চাহ খালো তাৰপিছত এতিয়া ওলাই আহিলো আৰু। ছানডে অ আউটিং যোৱা নাই।
অঁ এনেতো আউটিং দিয়ে চান দে।
অ অ দিয়ে কিন্তু আজি মানে মই এনেই ওলালো আৰু এইটো এটামত ওলালে মানে ভাল লাগে আৰু।
ইফালে পাহাৰ পাহাৰ আছে ইফালে গছ গছনি ভাল লাগে আৰু খোজ কাঢ়োতে ৰাস্তাটো ৰাস্তা দি ফালে ভাল লাগে এইটো সময়ত।
পাৰ্ক আছে ন ওচৰতে?
উম আছে ইয়াতে বহুত পাৰ্ক আছে আৰু এইটোফালে এই পিকনিক স্পটো আছে ইফালে ফালে ঝৰ্ণা আছে এইটো নিজৰা আছে ভালেই লাগে। আহিবা এইফালে ফুৰিবৰ কাৰণে অহ। আমাৰ বছৰত এইবাৰে লৈ যায় আৰু পিকনিকত, ফাৰ্ষ্ট ইয়েৰত মানে এইটো জানুৱাৰী মাহ, এনেকা জানুৱাৰী মাহতে লৈ যায়।
অঁ, বহুত দূৰ জা জাগাতে লৈ যায় নেকি?
বহুত দূৰত নহয়, এটো তিনি ঘন্টা চাৰি ঘন্টা এনেকুৱা ৰাস্তাত আৰু লৈ যাওঁ। অঁহ অঁহ অঁ ভালেই আছে, মাছ মাংস তাৰছত কোনোবাই মাছ মাংস নাখালেই, প পনীৰ আছে এইফালে এ চালাড, দালি, চবজি সেইবিলাক দি থাকে আৰু এইটো যাৱাৰ লগে লগে চাহ দিয়ে, কণী, ব্ৰেড এইবিলাকেই দিয়ে।
পইচা তোলে নেকি ন', পিকনিকৰ কাৰণে?
অঁ পইচা তোলে আৰু পাঁচশ টকা চা ছয়শ টকা এনেকে তুলি মানে যায় আৰু যদি বেছি চি দূৰ হয় আৰু তেনেহ'লে অলপ বেছিকে লয়, যোৱা যোৱাবাৰ আমাৰ পাঁচশ টকাকে ল'লে নেকি, মনত নাই ইমানো, ভালকে পাহৰি গ'লো। কিমান বা ল'লে?
পাঁচশ ছয়শ ইমান টকায়ে আৰু ন',। উম
কিন্তু পিকনিক এইবাৰ যায় অলপ মানে, যোৱা বাৰো মানে ভালেই লাগিছিল অলপ, তাত এইবাৰ যোৱাতো ভাল নালাগিল মানে, পাহাৰ-চাহাৰ একো নাই, মানে, ৰাস্তাতোৱে যালে অঁ, ৰাস্তাৰ ইফালে কিবা খামৰাংগা বিল বুলিয়ে কয়। তাতেয়ে গৈছিলো। ইমানো অতি ভাল নহয় আৰু এইটো বিলৰ নিচিনা।
গাড়ী ৰিজাৰ্ভ কৰি লৈ যায়, না কিবা আ আছে?
আমাৰ কলেজৰে দুটা বাছ আছে। আৰু ইফালে এটা আ আৰু এটা টা লয় আৰু বাহিৰ অ' মানে বাহিৰৰ পৰা এটা লয় আৰু।
ভালে পিছে কলেজৰে বাছ আছে, ভালে হ'ব নহ'লে আৰু বেছিকে
সেইটোৱে, আমি আৰু টো বাহিৰত যিটো আল্ট্ৰা বাছটো আছে, তাতে ৰ্ফাচট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ একেলগে গ'লো আৰু ৰ্থাড ইয়াৰে কলেজৰ বাছত গ'লে, আৰু ছাৰ মেম'হতে এটা বাছত গ'লে আৰু বস্ তো‌ বিলাক লগতে, ভালেই লাগে আৰু চ'বে মিলি একেলগ গ'লে।
এইতো বনোৱা টো কোনে বনাই, তাতে যায় পিকনিকত। চব দি‌ দিলঙ আঞ্জাত
অঁ অঁ চবজি বিলাক। নহয় চবজি বিলাক, আমাৰ এইটো হোষ্টেলৰ আমাৰ অঁ, আৰু খুৰাহঁতে মানে ৰান্ধনী আছে যে, সিহঁতেই যায় আৰু। সিহঁতে অঁ। সিহঁতে বনাই আৰু, এইটো কোনোবাৰ লগতে আৰু হেল্প মানুহ লৈ যায় ন সিহতঁ তে, আমাৰ এইটো ৰুম ৰুম ৰুম বিলাক চাফা কৰা এইটো খুৰী বিলাকে যায় লগতে। সিহঁতেও লগতে হেল্প কৰি দিয়ে, আমি আকৌ অঁ। আমি, এনেই ঘূৰি থাকোঁ আৰু খাই থাকোঁ, আৰু এনেই। ফটো-চটো তোলোঁ, উম।
নদী ভাল লাগিব আৰু ওচৰত নদী আৰু পাহাৰ থাকিলে ভাল লাগে।
অ', এইটো নদী নাছিল মানে এইটো কিবা বিলহে আছিল। মানে ভাল লগা নাই মানে পানী খিনি বেয়া তাতে ইটো কচুৰি এইবিলাক কিবা মেটেক কা বুলি কয় এইটো বহুত কিবা তাতে আছে। ইমানো
অ'।
এনেই গাড়ীত যাওঁতে বহুত ভালে লাগিছিল ডান্স কৰিলো তাতে। গাড়ীতে বহুত অ' গোটেইখিনি যাওঁতে গোটেই খিনি ৰাস্তা ডান্স কৰি কৰি গ'লো, আৰু আহোত তেও আকৌ এনেকুৱা মানে অ', বমিৰ মানে বমি কেতিয়াবা বেয়া লাগে আৰু বহুত দিন হ'ল কৰা নাই বমি। ইয়াতে মানে মই এডমিশ্যন ইয়াতে এডমিশ্যন লোৱাৰ আগতে গাড়ী গ'লে মই বমিয়ে কৰিছো, ব বমিৰ ভয়ত মই ক'তো যোৱা নাই। পিছে, এতিয়া পিছে এতিয়া ইয়াতে অহাৰ আগতে মানে ৰাতি কিবা হ'লে ৰাতি ক'ৰোবাত যাৱা হ'লে আগতে ৰাতি মই টেবলেট বমিৰ টেবলেট আৰু অ' গেছৰ টেবলেট খাই ৰাতিয়ে থাকিছো দিনৰ দিনটো মানে ভালকে।
এনেকাই আছিলোঁ।
ভালকে গৈছো, পিছত অ' পিছত এনেকে এনেকে গৈয়ে পিছত আৰু মোৰ আৰু একো মানে প্ৰব্লেম নহল আৰু। মাজে এবাৰ হৈছিল মানে মাজে এইটো ডিচেম্বৰ মাহত লাষ্টত। মানে উম ঘৰত গলোঁ এবাৰ ৰাতিপুৱা, খালী পেটতে গৈছোঁ।
অ', অ'।
যাওঁতে অকল খালী পেটত গৈছো আৰু এটা কল খালী পেটতে এটা কল খাই দিলো পানী খালোঁ আৰু হৈ গ'ল মোৰ ব'মি হৈ গ'ল আৰু। তাৰ পিছত আকৌ অ' সেইদিনা যোৱাৰ পিছত তাৰ পিছদিনা আকৌ ৰাতিপুৱা মই চাৰে চাৰিটাতে টোপনি ভালকে হোৱা নাই, চাৰে চাৰিটাত উঠি এই আহিলো সেইদিনা খালি পেটত আহিলো ৰাস্তাত বমি কৰিছো ইমান বেয়া লাগিছে।
অ' ভাত চাত নাখালে আৰু পুৰা ঠাণ্ডা লাগে আৰু এইফালে আৰু ব'মি কৰিবিয়ে।
সেইকাৰণে আজিকালি মই ৰাস্তাত যাওঁতে আগতে কিবা লৈ লওঁ, কিবা আমল পিছক এইবিলাক হজমলা এইবিলাক লৈ উম অ' আমলখিতো মই মানে খালে আৰু মই এতিয়া মোৰ টেবলেট হৈছে আমলখিৰ পেকেটটো। গাড়ীত গ'লে যদি মোৰ কিবা লাগিছে বেয়া লাগিছে আমলখিৰ দুটা তেওঁ মুখত সোমাই থৈ দিওঁ, অ' এইটো আৰু এটা আমলখিৰ পেকেট চব আমলখিৰ পেকেটটো খালে নহয় মোৰ আৰু। ব্ৰেণ্ডেড আছে হয়, এটা সেইটোৱে সংগম সংগম নামৰ এটা পেকেট আছে। সেইটো খালেহে মোৰ মানে অলপ মানে ভাল ভাল লাগে অ'।
কেতিয়াবা যদি এইটো নলৱাকে মানে মই আগতে ক'ৰবাত যাৱাৰ আগতে এতিয়া মোৰ মনত অ' মোৰ আমলখিৰ পেকেটো মই আমলখি পেকেট টো কিনিব লাগিব অ' অ' অ' অ'।
তাৰপিছত ইয়াতে আহি পিনি ডিউটি যে হৈ থাকে বাছত যে যাই যাব লাগে বাছত উঠি পিনে ইয়াৰ পৰাহে মানে অলপমান
পৰা হৈ গৈছে আৰু
আহ অহ'। আমাৰো ইয়াতে আহা এতিয়া এতিয়াতো আৰু অকলে অকলে যাব লাগিব ন যাব লাগে গাড়ীত। বমি লাগিলে আৰু বহুত বেয়া লাগে যদিও অকলে উম, উম। ভাল নালাগে। সেইকাৰণে কিবা কিবি চ'ব লগত লৈ খালে আমলখি হিচাপে চ'ব লগত লৈ যাওঁ আৰু
উম, ল'ব লাগে আৰু বাই চান্স কেতিয়া এনেকুৱা হ'ব পাৰে না। অ' ল'ব লাগে মানে বাই চাইন্স আৰু কেতিয়নিবা হ'বও পাৰে।
কেতিয়াবা আৰু কি হৈ যায় সেইকাৰণে ভয়তে আৰু আৰু চিট পাম নে নাপাম ক'ত বা বহিম কাৰ লগত কোতো খিকিৰ ওচৰত বহি নে নাই সেইবিলাক টেনশন কৰিয়ে আৰু যাই থাকোঁ। তাৰপিছত আৰু মানে চিটটো পালেটো ভাল আৰু দি মানে মাজত বহাই অ' মাজত বঢ়ালেতো একদম ভয়তে এবাৰ মই এই তোক কেইদিনমান আগতে ঘৰত গৈছিলো ইফালে আহঁ বহিছো মানে উ ওল্টাকে বহিছো আৰু বাছত। এঘন্টা মই বহুত কষ্ট কষ্টকে গ'লো ইফালে মোৰ চৰ্দি লাগিছে বেলেগ এ চ'বে মোৰ ফাল ইফালে চাই আছে মুখখন মোক ইফালে কৰি আছে আৰু মই ইফালে এতিয়া মই চৰ্দিফালে নাকখন মুচিব পাৰা নাই ইফালে মোৰ চুৰ ঘুৰাই আছে ওল্টাকে বহিছো বাছত অ' পিছত এজন মানুহ ওলাই যোৱাৰ পিছত মই মাতিছো এইটো দাদাক কৈছো দাদা যাব তাতে বহিব পাৰিম নাই অ' তাৰ পিছত বহিলো পিছত যাই বহিলো চিধাকে বহিলো বহাত পিছত এতিয়া মানে খিৰকি ত' খিৰিকি বন্ধ কৰি দিছে ন' পিছত মই কলো দাদা মই তাতে যাব পাৰিম নেকি, মই আৰু থাকিব পৰা নাই একদম মোৰ চোৰ গৰম হৈ গৈছে, মানে ওলাই আহিব আৰু তাৰ পৰা চ পিছত আহঁ পছিত দাদা অ' আহা বুলি অ' গ'লো আৰু তাতে।
বহিব নাপালে আৰু বেছিকে বেয়া লাগে, বহিব পালে অলপমান ভাল লাগে।
উম। তাতে বহাৰ পিছতে মোৰ অলপ ভাল লাগিছে। তাতে আৰু ইমান তাৰপৰে পিছত তাতে এইফালে যায় তোক উম, চাৰি মোৰ চাৰি ঘন্টা লাগে।
অ'
অ' তি মানে তিনি ঘন্টা মোৰ তিনি ঘণ্টা বাছত থাকিব লাগে আৰু।
উম।
আৰু ইফালে ইফাল অ, আমাৰ ইফালে হোষ্টেলৰ পৰা আধা ঘণ্টা, আধা ঘন্টা মেজিক গাড়ী বিলাক যাব লাগে আৰু। বাট মানে মানে বাছত তিনি ঘন্টা। তাৰপিছত তাৰ পৰা আকৌ টমটম বিলাকত, অ, আধা ঘন্টা যাব লাগে।
উম।
দিয়া তেনেহলে দোকান আহি পালো। হা কিবা- কিবি ইয়াতে। আহ, অ- অ- অ- অ- অ- অ- অ- অ।
অ, হ'ব।